শুনি
অ ভাত খালা।
অ খালো খালো আপুনি কি খালে মই একদম দালি আল দালি আলু সয়াবিন। এনেকে কৈ বনাই আমৰ আচাৰটো তৰা। কচাম কি কাটি আৰু খ তাৰ পিছত আল। হয়, হয়, হয়, হয়, হয় মই মানে কলৰ মানে পচলা বস্তু আকাৰ মতো খাই আৰু নৰসুৰা দালি মাটি এনেকে মানে। ভাত বনালো তাৰপিছত। ভুলে আলুৱে বনালো মানে একদম হয় হয় হয় মানে। কি হ মই।
গম পাইছো কাৰণ বতৰটো মানে গৰম যে অকমান টেঙা খালে মানে অকমান ভাল লাগে। আৰু সেইটো কাৰণে খাইছ মই ভালেই পাইছো দিয়া আৰু খাব লাগে এতিয়া মানে শুনাচোন আহ কৈ যোৱা কৈ যোৱা কৈ যোৱা।
খাই ছালো গলা এটাইদি খানাই ধুনীয়াকে খাই যে খাই ইমান ভাল লাগিলে পেটটো একদম চেচা পৰি গ'ল মানে খৰটো ইমান ধুনীয়া ঠাণ্ডা লাগি গৈছে চেঁচা লাগি গৈছে মানে হয় হয়।
সেইযে সেইটো কাৰণে মানে খাব লাগে দিয়াচোন দৈটো আমাৰনেও সাস্থৰে
অ অ আজি আপুনি হয় হয় আজি আপুনি ক'ৰবাত ফুৰিবলৈ গৈছিলে নেকি।
কি কৈছিলা মই বুজি পোৱা না অ ফুৰিব মানে মানে এই বৰষুণটোৰ কাৰণে মানে এইখিনি। অকনমান মানে ল'ৰা ছোৱালীকেইটা মানে স্কুল গৈছিল যে। স্কুলত যোৱাৰ পৰা মানে মই আনিব গৈছিলোঁ। আৰু এই বৰষুণত পৰা কাৰণে মে বৰষুণটোপা কাৰণে মানে স্কুল ছুটিৰ সময়তে মই আহ মানে ৰৈ দিব লগা হ'ল যে। এতিয়া মানে মই লাহে লাহে মানে আহি অ আনিছোঁ ছাতিটো লৈ আহিছোঁ লগত লৈ আহিছোঁ লৈ আহিছো মানে এতিয়া মানে আহি। আহি হে আছোঁ ঘৰলৈ বুলি। কিন্তু এতিয়াও মই ঘৰ পোৱা নাইগৈ কিন্তু মই ৰাস্তাতেই মানে। গৈ আছোঁ। আজি অলপ মানে খোজকাঢ়ি গৈছোঁ মানে বতৰটো ভাল যে ছাটি।
সদায় মানে গাড়ীত গৈ গলে বা বাইক বা যান বাহন গলে মানে কি হয়। আমাৰ শৰীৰটো চলাচলম নহয় ন সেই কাৰণে খোজ কাঢ়ি গ'লে মানে শৰীৰও মানে ভাল নহয় জানো আপোনাৰ ৰাতিপুৱা আপু পাটৰ ভ্ৰমণৰ খোজ নানে। খোজ কাঢ়ি মানে অভ্যাস আৰু
অ কৈ যোৱা অ ভাল কথা ভাল কথা ভাল কথা কৈ যোৱা। বৰ্তমান মই আহি আছোঁ বুলি কৈছোঁ যে তোমাক মই কিন্তো। ল'ৰা ছোৱালী কিটা। লৈ পেলাই মই ঘৰলৈ আহি আছো কাৰণ আজি মই কৈছো যে আজি বতৰো ভাল আৰু এনেকুৱা বৰুত অকনমান খোজকাঢ়ি। ভাল লাগে কিন কিনিয়া বৰষুণ। নহয় জানোঁ। আমি মানে খোজকাঢ়ি ভাল পাওঁ যে সেইটো কাৰণে আমি মানে খোজকাঢ়ি। সিয়ে আহা যোৱা কৰিছে কাৰণ তো আমি। ৰাতিপুৱা যথেষ্ঠ খিনি খোজকাঢ়ো গোটেই কেইটাই আৰু এই খোজকাঢ়ি গ'লে মানে যিহেতু মই শিকাইছোঁ সিহঁতক খোজকাঢ়াৰ অভ্যাসতটো কৰা তোমালোকে আগলৈকে কেতিয়াবা তোমালোকে খোজকাঢ়িো ক'ৰবাত যাব। হ'ব লগা হ'ব পাৰে নহয় জানো। সকলো ঠাইতে যে গাড়ী মটৰ থাকে। থাকিব সেইটো নহয় কাৰণতো এ এনেকুৱা আমি এ জাগাত মানে যাব লগা হ'ব কেতিয়াবা আমি খোজ কাঢ়িও যাব লাগিব। সেইটো কাৰণে মানে তেওঁলোকক মানে শিকাইছোঁ। মই আজি কিবা কৈছিলা কোৱাচোন।
নাই গৰম বতৰ মই যে একদম আইচ ক্ৰীম বৰফ মানে বনাই।
নাই নাই নাই নাই গৰমৰ কাৰণে কি জানা। মানে আইচ ক্ৰীম টো খাবই নালাগে কাৰণটো এইটো আমাৰ মানে পেটৰ ক্ষতি কৰে। সৈইটো বেছি আইচক্ৰীম টোত গৰমত আমি যদি খাও। খাই দিওঁ নহয় আমাৰ। পেটৰ উ মানে। পেটৰ অসুখ হ'ব। তাৰমানে আমাৰ তেতিয়া পনীয়া শৌচ হ'ব যায় সেইটো কাৰণে মই সিহঁক খাব নিদিওঁ। মানে তাৰ সলনি মই মানে বেলেগ বেলেগ কিবা কিবি খাব দিওঁ আৰু ধৰা ঘৰতে বনাও যে সেইটো কাৰণে মই ঘৰতে মই সিহঁতক খাবলৈ দিওঁ কাৰণটো এতিয়া গৰম বতৰত যদি ঘপ কে এতিয়া যদি এই গৰমত যদি আইচ ক্ৰীম খাই দিয়ে তেওঁলোকৰ যদি আহি থাকোঁতে যদি পেটৰ ক মানে অ মানে অসুখ কৰে তেতিয়া তেওঁলোকে ৰাস্তাত মানে পাইখানা লাগিলে তেওঁলোকে কত কৰিব সেইটো কাৰণে মানে মই তেওঁলোকক খাব নিদিও
আপুনি কচু খাই ভাল পায় নে হয় হয় ঠিক আছে ভাল মানে মই যে ইমান ভাল পাওঁ কচু মাটিমা দি খাই খাৰ বনাই যে খাই ইমান ভাল পাওঁ মই কচু খাই বহুত ভাল লাগে কচু খালে মানে আমাৰ প্ৰতেকে নাখায় ন আমি মই কিন্তু খাই বহুত
অ কৈ যোৱা কিন্তু ঠিকেইটো মানে বেছি ভাল কাৰণ তোকে জানা ঢেকিয়াত যিটো ভিটামিন থাকে আন মানে ধৰা সেউজীয়া পাচলিতকৈ ঢেকিয়াত বেছি ভিটামিন থাকে সেইকাৰণে খাব লাগে। অ কৈ যা কৈ যা অ কৈ যোৱা কৈ যা কৈ যোৱা অ কৈ যোৱা অ কৈ যোৱা
ভাতকেৰেলা খাই নে নাখায় বজাৰ যে ভাতা কেৰেলা ইমান দাম দাম নহয় পোৱাই চল্লিশ টকা গম পাইছো কেজিটো এশ ষাঠি টকা কয় গম পাইছে আমাৰ ঘৰতে লাগি সেই বাৰু আমাক সৰু পুৰা বাগান এখন আছে যে তাতে ভাতকেৰেলা মই মানে ৰুইছোঁ যে পুলি
অ
হয় মানে হেৰি আলু দি ৰুইছিলো আলু ৰোৱা পিছ তাইদি মানে কৈছে চাৰি পাঁচ বছৰ যেনিবা ৰোৱা কিন্তু এক বছৰে লাগে যে এইটো মাহত লাগে যে বহুত খাইছা আপোনাৰ ঘৰত আছে আছে নে নাই ভাতকেলা কওকচোন কিবা কি ভিটামিন আছে হয় সটো কাৰণে বহুত ভাল হয় হয় হয় হয় সেই কাৰণে ভাল
সেটো মগজুৰ কাৰনে ভাল হলে যে আমাৰ ল'ৰা ছোৱালীয়েক নাখায় যে গুটিটো বেছি কাৰণে
হয় হয় হয় হয় মই আকৌ খাই ভাল ইমান নাপাওঁ যদিও খাওঁ আৰু কিন্তু এতিয়া ভাত কেৰেলাৰ আমাৰঘত
অ হয় নেকি অ খাব লাগে দেই যোন মানে সিহঁতে যদি খাব ভাল পায় তেতিয়াহলে খাব দিবা কাৰণো সিহঁতক মানে ভাত কেৰেলা গুটিটো মানে উ আমাৰ উ মগজুৰ কাৰণে বহুত ভাল সেইটো কাৰণে মই মানে ডক্তৰে মই এবাৰ মানে ক মানে পাচলিৰ কথা সুধোঁতে তেতিয়া কৈছে কৈছে তোমালোকৰ বাৰীত যদি ভাত কেৰেলা লাগিছে চ খুৱাবা দেই ল'ৰা ছোৱালীকেইটাকো খুৱাবা কিন্তু আমাৰ আকৌ সিহঁতে খাবলৈ বেয়া পাই যে সেইটো কাৰণে মানে ধৰা মানে নাখায় মই জোৰ কৰিলেও সিহঁতে নাখায় ইমান যোৰ কৰিছোঁ য কোৱাচোন তোমালোকে কিন্তু নাখায় কি কৰিম আৰু নহয় জানো নাখালেতো মই সিহঁতক জোৰ কৰিব নোৱাৰো খোৱাই দিব নোৱাৰো সেইটো কাৰণে এতিয়া মানে মই শুনা মই এতিয়া ঘৰলৈ আহি আছো হে ঘৰত মানে উ ঘৰ লৈ কেনে মই অলপ মানে ফল মূল
অ ফল লৈ আহিছে, কি ফল মূল আনিছে, আপেল, আম, কঁঠাল, নাচপতিও আনিছে মানে অ নাচপতি খাই ভাল ভাল লাগে আৰু নাচপতি খালে মানে ভাল কৰে হয় নাচপতিটো তাতে পানীয়া য়ে হয় হয়।
মানে ধৰা সিহঁতে যিহেতু নাচপতিটো খাই ভাল পায় নাচপতিটো খাব লাগে বুজিছানে নাচপতিটো ধৰ পনীয়া যে মানে নাচপতিটো খালে মানে অ পানীটো পৰিমাণ মানে শৰীৰত বেছি হৈ যায়গৈ সেইটো কাৰণে খাব লাগে আৰু বাঢ়ি যায় আৰু ধৰা যেনে কলডিল কলফুলটো যে আমাৰ
হয় হয় হয় অ কলফুলটো খালে মানে কি হয় আপোনাৰ তেজৰ পৰিমানটো বাঢ়ি যায় আৰু আয়ডিন বাঢ়ি যায় আৰু থাইৰডো আমাক খাব দিয়ে হয় হয় হয় হয়
হয় নেকি এতিয়া গৰ্ভ এই গৰ্ভৱতী মহিলা যেতিয়া মানে ফুলা বেমাৰ হয় তেতিয়া মানে কি হয় হাত ভৰি ফুলে যে তেতিয়া মানে সিহঁতক মানে কি ক কলডিল খাব দিয়ে সেইকাৰণে কলডিলটো খাব লাগে সকলোৱে খাব লাগে অকল যে সিহঁতে খাব লাগে আমি খাব নালাগে সেইটো নহয় প্ৰত্যেকেই খাব লাগে সেইটো কাৰণে তোমালোকে খাবা দেই মানে যিমান পাৰা সিমান খাবা কাৰণ তেজটো মানে ঠিক থাকে আমাৰ শৰীৰৰ মানে অ বেমাৰ আজাৰ পৰা আমাৰ মানুহে তেজ পৰিষ্কাৰ কৰে নাই জানো সি তেজৰ হিমগ্লবিনটোৰ কাৰণে। কোলা কছোটো খাব। তেনেকে তোমালোকেও খাবা তেতিয়া মানে ভাল কথা নহয় জানো খাব লাগে নাখালে মানে আমাৰ অকনমান প্ৰব্লেম হয়। কি জানে আমি। গাঁৱলীয়া মানুহৰ কাম বন কৰি খাওঁ। আমি যিহেতু কাম বন কৰি খালে। কেতিয়াবা আমাৰ মানে ভিটামিনৰ আমি। ফল মূল খাব নোৱাৰিবও পাৰো নোৱাৰ বিনিময় আমাৰ মানে ক্ষতি কৰিব অ তেতিয়া নোৱাৰ বিনিময়ত ক্ষতি কৰে তেতিয়া আমি মানে কি কৰিব লাগে মানে। ধৰা আমি কেতিয়া কিনি খাব নোৱাৰিবও পাৰওঁ ফলূল নহয়। বা ভিটামিনৰ বস্তু সেইটো কাৰণে আমি যদি সেউজীয়া শাক পাচলি। বা এনেকে ধৰা বাৰীতে খোৱা আলু কচু। বেঙেনা এইবোৰ খাই মোৰ। তেতিয়াহলে আমি শক্তি। প স শক্তিটো পালে আমাৰ কোনো অসুবিধা নকৰে অ।
কাৰ আজি মানে।
নেকুৱা খাবলৈ খুব চেষ্টা কৰিবা কাৰণ তেতিয়া তোমালোকে ধৰা আমি। গাঁৱত বাস কৰা মানুহখিনি পইচা পায় বহুত। সুবিধা হয় ননে জানো সকলোৱেতো আমি আৰ্থিকভাৱে। লকিয়াল নহয় লকিয় নহোৱা কাৰণে আমি। কি কৰিব লাগিব মানে। কিনি খাব আমাৰ অসুবিধা হয়। অসুবিধা হোৱাৰ কাৰণে তে। কি কৰিব লাগিব যে। আমি নিজৰ বাৰীতে হোৱা। বস্তুখিনিকে খাই পেলাই আমি নিজক বচাই ৰাখিম।
বচাই লিব লাগিব হয়।
সেইটো কেনে খাবা। চেষ্টা কৰিবাচোন একো অসুবিধা নাই যথেষ্ট। ভাল কথা এইবিলাক নহয় জানো। যেনেকে ধৰা আমি জবা। ফুলৰ পাত দি পেলাই বাজোপা ফুলটো দি পেলাই আমি চুলিত মানে পৰিষ্কাৰ কৰিব। আৰু নহয় জানো চুলি খিনি আমাৰ ধৰা চেম। নঘহিলেও হয় আমি নিজ মতে ঘহিম মানে ধুব পাৰো মাচলি খিনি গুৰিত টো মজবুত হয় তেনেকে ধৰা জেতুকা পাতি দি আমি ইনকাম মুখ টো ধুব লা অকল যে অ হাতত বা ভৰিতহিলে নহয় নহয় আমি আমাৰ চুলি বতৰণৰ কাৰণে আমি জেতুকা পাতটো ব্যৱহাৰ কৰিব পাৰোঁ
হয় হয় ঠিকে কৈছে আপুনি নিশ্চয় নিশ্চয় নিশ্চয় হয় হয়
কামটো শিকাবা এতিয়া তোমালোকে মানে ধৰা সিহঁতক শিকালেহে সিহঁতে শিকিব আৰু যদি নিশিকোৱা ক' পৰা শিকিব আৰু ধৰা অ ঘৰুৱা পৰিৱেশটো পথে নিৰ্ভৰ ক ন জানো ঘৰৰ মাক দেউতাকে যদি সকলো শিকায় নিশ্চয় লৰা ছোৱালী হয় উম জানিব
হয় হয় ঠিকৱহাৰ কৰি কেনেক গম পাম ঠিকে কৈছে আপুনি যোৰ ভক ভাল কথাই কৈছে আপুনি ভাল লাগিছে আপোনাক হয় হয় ভাল কথা কাৰ অ নিশ্চয়শ
আলোচনা কৰিলে সকলো খিনি শিকিব পাৰিম সেইকাৰণে তোমালোকে মোক কিবা তেনেকে দৰকাৰী বস্তু কিবা থাকিলে মোক ক'বা
হয় হয় হয় শিকিবাগে বহুত আছে হয় হয় কিন্তু হয় কিন্তু ইজনে সিজনক আমি কা আমি শিকিলেহে শিকা য হয় হয় ভেন্দি অলপ মানে ভেন্দি অলপ মানে দালি দিনে খালো ইমান লাগি বুঢ়া যিকি নহকবাৰু ৰন্ত বানালে বেলেগ বেলেগ নহয় জানো সেইবোৰ বস্তু আমি যদি আলোচনাৰ মাজে যদি শিকো বা কৰো তেতিয়াহ'লে আমি
আৰু নিশ্চয় আমাৰ নিজৰ নিজৰ পৰিয়ালটোক মানে কৰিব পাৰিম বা অ অ সিহঁতক মানে আগুৱাই নিয়াত ত আ মোৰ কোনো অসুবিধাৰ সৃষ্টি নহ'ব সেইটো কাৰণে আলোচনা কৰিলেহে সকলো কথা বুজি পোৱা যায় অ তোমালোকৰ পৰা মোক শিকিবলগীয়া থাকে মোৰ পৰাও তোমালোকৰ শিকিব লগগীয়া থাকে সকলোখিনি বুজা পোৱাৰ মাজে আগবাঢ়ি যাব লাগিব এতিয়া আমি মানে আহি আছো তই ৰাস্তাত বিভিন্নজন মানুহ লগ পাইছো ভালো লাগিছে এগৰাকী বান্ধৱী পালো কথা পাতি পাতি আহিলো আহি এতিয়া মানে প্ৰায় ঘৰ পাওঁ পা অৱস্থা হৈছে অলপ পিছত আৰু আমি ঘৰ সোমামগে মানে ধৰা আৰু দুই তিনি মিনিট মান বাট আছে আৰু সেইখিনি পাৰ হলে আমি ঘৰ ভিতৰত সোমামগে সেইটো কাৰণে মই তোমাক ভালে লাগিল দিয়া কথা পাতি আগলৈ তোমাক লগ পাম